হেল্ল'!
হেল্ল'! হয়।
অ', কি কৰি আছে?
কি কৰি আছিলে?
মই মই আপোনাৰ ইনে হেৰি এ বাঁহৰ বোলো আজি গাঁজ তাকে খাওঁ বুলি ভাবিলো। সেইটো কাৰণে বোলো তালৈ যাওঁ বুলি ভাবিলো মানে ওলাই মেলি।
আচ্ছা আচ্ছা। মই আপোনাৰ তাকে এই ডিউটি লৈ যাম এতিয়া। এই গাঁও গা চা ধুব যাম বুলি ভাবিছিলোঁ এইবাৰ।
অ', বাকী খোৱা বোৱা কৰিলেনে নাই?
খোৱা-বোৱা কৰা নাই ৰ'ব। মানে আপোনাৰ এতিয়া গা-পা ধো ধুই কিনে বোলো একেলগে ওলাই যাম অফিচত তেতিয়া। আহ, সেইটো কাৰণে খোৱা নাই বাৰু এতিয়া, যাম এতিয়া খাবলৈ।
তাৰাপা হেৰি আপুনি বাঁহগাজ চাগাজ খাইছে নাই?
অ', বাঁহগছ বাঁহগছ খাইছোঁ দেই।
উম, বহুত ভাল দেই।
ভাল হয়, ভাল হয়। হয়।
গৰম যিহে পৰিছে বোলো, মানে তাকে বোলো এই ওচৰতে মানে আ বাৰীৰ ওচৰতে এইকণতেনে হেৰি আছে মানে বাঁহ গছ ত' মানে এটা হেৰি আছে ন, তাতে বোলো বাঁহ গছটো বোলো ধুনীয়াকে গজিছে। আৰু সৰুতে খোৱালে খালেহে খোৱা আৰু। সেইটো কাৰণে বোলো কাটি বোলো ধুনীয়াকে পানীত দি পেলাই আনি থৈ আহ খোৱাহে কথা আৰু। বাঁহগাছৰ হেৰি উম, আপোনালোকে তেনেকে খায়নে?
আমি তেনেকে খাওঁ মানে আমি মই মানে নাজানো মানে কেনেকে মানে প্ৰচেছটো কৰা হয় বাঁহগাজ এটা কেনেকৈ মানে হে কৰে মই মানে ইমান ভাল কে নাজানো জানো বাৰু সৰু ফুল যে মানে বাঁহটো কাটি কাটি আনি কিনে কিবা কৰে। কিন্তু আমি যেতিয়া খাওঁ আপোনাৰ ডাইৰেক্টলি দোকানত যিটো বেচে বাঁহগাজটো আমি তাৰপৰা কিনি আনো আনি কিনে তেনেকৈ খোৱা যায় আপোনাৰ। ৰন্ধা বঢ়া তেনেকেই দিয়া যায় কিন্তু আচলতে প্ৰচেছটো নাজানো বাৰু মই কেনে কে কি কৰে বাৰু এইবোৰ।
অ' প্ৰচেছটো মানে ইমান একো নাই মানে যে তিয়া বাঁ বাঁহ গছ হোৱা আগতে মানে যেতিয়া মানে বাঁহ গছ নোহোৱা আগত মানে কলি হৈ থাকে ন।
হয়।
মানে অলপ আৰু খুব বেছি বেছিদিনিয়া বাঁহ নহয় মানে আৰু। একবাৰে কোমলিয়া আৰু। তেতিয়া মানে কি হয় বাঁহগছডালত বহুত মানে মঙহ থাকে বুলি ক'ব লাগিব, বাঁহ গাজত মঙহ থাকে বুলি ক'ব লাগিব। সেই তাত মানে সেই মাংসটো মানে বাকলি চাকলি গুচাই তাৰ ভিতৰতে একদম ক্লিয়াৰ কৰি দিব ন বাকলিবোৰ। তাৰপৰা সেইটো কুটি কুটি কুটি মানে কটাৰীয়ে বা যিহে কাটে আৰু। কাটি, কাটি, কাটি সেনেকে মানে পানী দি থয় মানে।
আচ্ছা।
পানীত ভেজাই থয় তাৰপৰা হে তাৰপৰায় এটা হেৰি বনে পেষ্ট টাইপৰ এটা হেৰি বনে মানে সেইটোৱে খাবলৈ ভাল লাগে। অলপ টিঙি টিঙি লাগে আৰু নহ'লে কিছুমানে আলুৰ লগতো ভাজি খাব পাৰে। মানে কাটি কাটি উম ভাল খাদ্য দেই এটা।
বঢ়িয়া দেই বঢ়িয়া ভাল কথা ভাল কথা এটা শিকিব পালো আপোনাৰ পৰা মানে।
হয়, হয়।
তাকেই আকৌ বাকী আপুনি আ এতিয়া ময়ো খাইছো দেই বাৰু বাঁহগজ মানে আপোনাৰ এতিয়া ৰন্ধা বঢ়াত মানে দি কিনে খুব ভাল লাগে আপোনাৰ ধৰি লওক মাংস চাং স লগতে ধৰি লোৱা কেতিয়াবা দিলো মানে মানে সৰহকে মাংসৰ লগ তে দিয়া হয় আপোনাৰ ত' খাই ভাল লাগে আপোনাৰ। কাৰণ বহুত টেষ্টি হয় ন বস্তুটো অকণমান টেঙা টেঙা লাগে অকণমান। গতিকে খাই ভাল লাগে।
হয়। এইখিনিতে আপোনাক এটা কথা কৈ লওঁ মানে আপোনাৰ এটা, এটা প্ৰনাউনচিয়েচন এটা ভুল হৈ আছে। এইটো বাঁহ গাজ, গাজ মানে এইটো আপুনি বাঁহ গজ কৈ আছে।
অকে।
অ' বাঁহগাজ হয় মানে বাঁহগাজ অ' মানে গজালি মানে, গজালি মানে গজালি বুলি ক'ব লাগিব মানে কাৰণ সৰু হৈ আছে ন। পুৰঠ মানে বাঁহ গছডাল হোৱা নাই যে।
আচ্ছা।
অ' গাজ গাজ এইটো হৈ যায় বাৰু দিয়া উম।
মানে আমাৰ ফালে ইমান এটা ইয়াৰ মানে প্ৰভাৱ নাই ন'। গতিকে বাঁহ গজৰ, এতিয়া মানে হ'ব ধৰিছে লাহে লাহে, যেতিয়া পূৰা গাহৰি চাহৰি মাংস অলপ প্ৰচলন চলিছে ইয়াতে, আগতে নাছিলে গতিকে সেইটো কাৰণে
উম, অ', মাংসৰ লগত খাই ভাল লাগে, বহুত ভাল লাগে, ধুনীয়া এটা হেৰি বনে।
বনে ন।
আৰু কচ, কুছ কৰে ন', মানে বহুত ধুনীয়া। আৰু বাঁহ গাজ বুলিয়ে নহয়, বাঁহ গছজোপা চাবচোন অকল এ, খোৱাতে নহয় আৰু ইভাগেও কিমান কামত আহে। ঘৰ বনোৱাৰ পৰা ধৰি। আপোনলোকে থাকি পাইছেনে, বাঁহ গছত, বন বাঁহ গছে বনোৱা ঘৰ?
অঁ, পাইছোঁ, পাইছোঁ, আপোনাৰ কিয় নাপাম, বাঁহগছটো আপোনাৰ ঘৰ বনোৱাৰ কাৰণে হওঁক বা আমাৰ দৈনন্দিন জীৱনৰ কাৰণে এটা মু খ্য বস্তু বাৰ বাহ গছটো।
উম।
গতিকে বা আমাৰ বাৰনীৰ ফালে, মানে আমাৰ বাৰীৰ পিছফালেও আছে মানে বাৰ বাৰ মানে বাঁহৰ গছ মানে, ভালেখিনি আছে ক'ব গ'লে, আ আৰু বাহগছ থাকিলে মানে, ঘৰখনো মানে আপোনাৰ ভা মানে ঠাণ্ডা হৈ থাকে মানে, আ, আপুনি যদি তাত তাৰ তলত গুচি যায় ন' আপুনি মানে গৰমৰ দিনৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে মানে বাঁহৰ, বাঁহনিৰ তলত আপুনি গুচি যাওক মানে আপুনি, অ', একদম। পূৰা চেঁচা হৈ থাকে, প্লাছ, বেলেগ, বেলেগ মজা আৰু আপোনাৰ। বাকীতো ক'বই নালাগে, দৈনন্দিন জীৱনতটো আমাৰ বাঁহ গছৰটো সকলো ধৰণৰ কামতে ব্যৱহাৰ হয়। আজি আমি, হয়, অ', আজি কালি আমি, আজিকালি আমি পকাৰ বেৰ দিওঁ। কিন্তু আগতেতো, আগতেতো আমি, এই বাহ গছ বাহ বাঁহ গছ, বাঁহৰে বেৰবিলাক দিওঁ আমি, বাঁহেৰে হওঁক বা বেতেৰে হওঁক। ত', বাহেৰে যথেষ্ট
কালি কমি গৈছে আৰু ব্যৱহাৰটো ন'।
কমি গৈছে দেই, কিছু, কিছু ক্ষেত্ৰত আমাৰ।
কিন্তু মোৰ, মই, মই, মই ভাবো দেই মানে কি হয়
হয়।
যিমানে যি হ'লেও মানে, আহ মানে অসমীয়া সমাজত বাঁহৰ ঘৰটো, বহুত এটা, এটা পৰম্প পৰা বুলি ক'ব লাগিব, তেনেক্ষেত্ৰত মানে পৰাপক্ষত পাৰিলে এটা মানে সৰু সুআকে হ'লেও মানে, এটা বাঁহেৰে নিৰ্মিত এটা, ঘৰ বনাব লাগে।
ঘৰ বনাব, অ', হয়, হয়, হয়।
মানে, তেতিয়া ভাল লাগে মানে।
ভাল লাগে, ভাল লাগে।
উম, ভাল লাগিব মানে মানে চবৰে ঘৰত যদি এটা, এটা যদি, কোনোবা যদি বাহিৰৰ পৰাও আহে চাবলে, তেতিয়া চাব যে অ' চব চোন এটা বাঁহৰ ঘৰ আছে, মানুহ এটা নিজৰ কালচাৰটো ৰিপ্ৰেজেন্ট কৰিলে
হয়, আ সেইটোৱেই কথা। আপোনাৰ সেনেকুৱা কামবিলাক কৰিব লাগে আচলতে।
সেইটো হয় আৰু মই এটা, তথাপিও মানে আজিকালি এয়া, যিমানে হেৰি হ'লেও, কিন্তু অ', লাগিলে ঘৰৰ গোটেই চাৰিফ ফালটো পকাৰে হেৰি বনাব, কিন্তু এতিয়া মানে শাক পাচলি কৱা জেগা বা কিবা সেইবিলাকত সদায় আজি কালি বাঁহৰ হেৰিয়ে। ব্যৱহাৰ কৰে বাঁহৰ জেউৰা।
অঁ বাহঁৰ জেওঁয়া অঁ বাট তোৰ আপোনাৰ ব্যৱহাৰ মানে ক'ব গ'লে সকলো ধৰণৰ কামতে আপুনি ধৰি লও'ক এতিয়া যদি কিবা খেতি বাতি কৰিবও যায়, বাঁহৰ যিটো আগটো আমি আ আগ আগফাল যিটো থাকে ন' সেইটোত বহুত আপোনাৰ ঠাল ঠেঙলি থাকে গতিকে আগটো আপোনাৰ ধৰি লও'ক লতা জাতীয় যি বিলাক উদ্ভিদ খেতি বাতিত বিশেষ কে বাঁহৰ আগটো বিশেষকছ বহুত ক্ষেত্ৰত ইউজ হয়। কাৰণ যিটো আগটোত মানে লতাজাতীয় উদ্ভিত বোৰ মানে বগাই যাবলৈ বহুত খিনি ক্ষেত্ৰত সহজ হয়। নে নহয় বা বেৰচেৰ দিবলৌ মানে বাঁহৰ আগটোও কিছুমানে ব্যৱহাৰ কৰে বা বাঁহৰ পিছৰ অংশটোও ব্যৱহাৰ কৰে কিন্তু আগটোও মানে বহুত মানে জৰুৰী, মানে বাঁহৰ প্ৰতিটো অংশই মানে যেন আমাৰ সকলো ধৰণৰ কামতত ইউজ হয়। আপুনি ক'লে যে বাঁহৰ তলিৰ পৰা যিটো আমাৰ প্ৰথমেও যিটো ওলাই গছ। জালি ওলাই সেইটোক আমি বাঁহগছ বুলি কওঁ, সেইটো আমি খাব পাৰোঁ বা ছেকেণ্ড কথা আমি বাঁহৰ পৰা বেৰ চেৰ। বনোৱা পা আদি কৰি বাহনি বনোৱা বা মানে আপোনাৰ আ সকলো ধৰণৰ কামতে আমি ঘৰ বনোৱাৰ পা আদি কৰি প্ৰত্যেকটো কামতে বাঁহ গছ আমাৰ ব্যৱহাৰ হয় হয়নে নহয়?
হয় হয়।
আৰু আৰু খেতি বাতিৰ ক্ষেত্ৰতো মানে বাঁহ গছৰ আপুনি জেওৰা দিয়াৰ কথা ক'লে বা অ' যিটো মই ক'লো আপোনাৰ খেতি বাতি কৰোতে আপোনাৰ ল লতাজাতীয় উদ্ভিদ বগাই যাবলৈ মানে আ সেই আগটোৰ মানে বহুত ভূমিকা আৰু ক'ব গ'লে
উম ঠিকে কৈছে ঠিকে কৈছে, এইটো হেৰি দিয়ে এইটোক হেৰি দিয়া বুলি কয় মানে এইটো কি কয় এঁ এটো জেং দিয়া জেং, মানে জেং দি দিয়ে মানে লতা জাতীয় বস্তু হেৰি হ'বলে, উম এইটো বহুত ভাল এটা হেৰি দেই, মানে বাঁহগাজ যিয়ে আৰু হেৰি। যিহে আপোনাৰ হেৰি থাকে আৰু যতে ত'তে বগাই যাব পাৰে, ইমান ডাল আছে।
আৰু সেইটো বুলি নহয় বাঁহ গছৰ, অঁহ আৰু এটা ভাল দেই।
হয়।
মানে কি হয় অকল মানে জীৱ জন মানে এইবিলাক যোনবোৰ সাপ হ গ'ল।
হেঁহ
মানে আৰু বগলী হৈ গ'ল মানে পৱাপক ত বাঁহ গছত মানে বহুত থাকে, সাপ চাপবোৰ অঁহ।
কাৰণ ঠাণ্ডা পৰিৱেশ ঠাণ্ডা পৰি, হয়। ঠাণ্ডা পৰিৱেশ আৰু এটা চাৰিওফালৰ পৰা আৱৰা পৰিৱেশ এটা য'ত মানে সিহঁত সুৰক্ষিত অনুভৱ কৰে, গতিকে ঠাণ্ডা ঠাইত এইবিলাক জীৱ জন্তুৱে মানে ভাল পায় মানে। এইবিলাক প্ৰাণীয়ে গতিকে সেনেকুৱা ঠাই তেওঁলোকে প্ৰিফাৰ কৰে। কৰে মানে ক'ব গ'লে।
আৰু এটা দেই যেতিয়া মানে বাৰিষা হৈ যায় ন' আমাৰ ইফালে মানে কি কয় আহ চবতে কৰা চাগে সেইটো, মানে কি যেতিয়া বাৰিষা হৈ গ'লেটো ঘাঁহ বনটো নাইকা কে হৈ যায় ন তেতিয়া গৰু ছাগলী খাবৰ কাৰণে বাঁহ গছ ডালবোৰ খুব কাটি কাটি দিয়ে মানুহে।
অ দিয়ে দিয়ে।
উম আৰু তেনেকৈও মানে বহুত অ গৰু-ছাগলীবোৰ মানে জীয়াই ৰখাত সহায় কৰে আৰু মানে।
হয় হয় হয় হয়।
আ হেৰি কৰে আৰু মানে ভৰপূৰ কৰায় বা পূৰণ কৰে। উম, ভাল ভাল গছ আৰু উ, কওঁক
অ মানে আপোনাৰ হয় ক'ক, ক'ক ক'ক?
মানে এইটোও কৈছো মানে আৰু কিছুমান জপনা হৈ গ'ল বা মানে ঘৰৰ আগতে এটো চবেই জেওৰা দি জপনা দিয়ে। আৰু তাতো এটা কিমান এটা ছেফটি পাৰ পাচক কাৰণেও কাম কৰে হয়নে নাই বাৰু? অ গৰু-ছাগলী নোসোমাৱৰ কাৰণে।
হয় হয় আৰু বিভিন্ন ধৰণৰ বা হ আৰু বাঁহৰ পৰা যিটো আমাৰ জাতি বাঁহৰো কিমান প্ৰকাৰ আছে কওঁকচোন? জাতি বাঁহ আমাৰ হওঁক বা আপোনাৰ কি কি প্ৰকাৰ আছে, আপ আপুনি জনাত কওকচোন দুটামান প্ৰকাৰৰ কথা।
যদি মই জানো ন, মই অকল এনে তিনটা মানে হেৰি ক মানে জা তি বাহ হৈ গ'ল, ভলুকা তাৰপিছ তত আৰু এটা আছিলে দেই অলপ বাঁহটো অলপ মিহি আছিলে, এইটো কি কয় মই বাঁহটো নাম পাহৰি গৈছো।
টো আপোনাৰ সে বৰশী চৰশী বাবলৈ আমাৰ ব্যৱহাৰ কৰা হয় সেই বাঁহটো। অ সেইটো আমাৰ ফালে মই নামটো ময়ো পাহৰি থাকিলোঁ দেই। কিন্তু মানে চাওকচোন সেইবিলাক বাঁহৰে কিমান প্ৰজা প্ৰজাতি আছে আৰু গতিকে আ কিছুমান বাঁহৰ পৰা আপোনাৰ আচবাব-চাচবাব বনোৱা যায়। কাৰণ বাঁহটো যেতিয়া মোটা হয় তেত পৰা আচবাবো বণী আহে ধুনীয়াকে কিছুমান। বা আমি দোকান চোকানৰ কাষতে দেখিবলৈ পাওঁ যে বাঁহৰে নিৰ্মিত চকী এখন
উ, চকী বহুত বস্তু বনাই বাঁহে। প্ৰায় অসমীয়া চোন বা আগৰ বস্তুবো মানে আজি কালি হে অলপ প্লাষ্টিক ইউজ কৰা হৈ যায়, নহ'লে আগতে কিমান বাঁহে নিৰ্মিত বস্ত
বাঁহেৰ নিৰ্মিত বস্তু আছ, হয় বা আমি গিলাচ চিলাচো আপোনাৰ বনাই দিয়ে বাঁহৰ পৰা নিৰ্মিত আৰু সেনেকুৱাকে বহুত আৰু তেনেকেই বহুতে আ আপোনাৰ জীৱন নিৰ্বাহ কৰি আছে। জীৱিকা নিজৰ মানে বাঁহৰ পৰা ওলায়। ওলাইছে হয়নে নহয়?
ঠিকে ঠিকেই ক
কে আৰু বহুতে বৰশী চৰশীও বনায় তাৰপৰা। তাৰ পৰা মাছ চাছ ধৰিবও পাৰু আমি বিভিন্ন ধৰণৰ আচবাব বনাই মাছ মাৰিবলৈ। গতিকে বহুত সুবিধা আৰু বাঁহ গছটোৰ নে কি।
মানে আৰু বহুত তা পাৰফেক্ট। এজোপা উদ্ভিদ, উ তে হেৰি কওঁ দিয়ক এই আপোনাৰও যাব'ৰ হব
তাকে তাকে, মোৰো এতিয়া যাব হ'বই আৰু। ঠিক আছে দিয়ক নহ'লে আমি
কাটি লওগে মানে আনি আকৌ বনাব লাগিব যে।
ঠিক আছে, ঠিক আছে আপোনাৰে ভাল আৰু। দিয়ক হা হা খাব আৰু, হ হ ঠিক আছে দিয়ক। ভাল লাগিল, ভাল লাগিল মোৰো দিয়ক হয় ৰাখিছো।